হেল্ল' অ' কি কৰি আছ্। কি কৰি আছ? মই এনে আছো। অ 'তুমি বোলে এনে আছো। এনে আছো অ' তুমি বোলে কত ফুৰিব গৈছিলা। ক'ত গৈছিলা।
আৰু।
অ কেতিয়া গৈছিলা।
এইটো হ'ল গ'ল নেকি।
অ ভাল ভাল যাব লাগে ফুৰিব এইটো পিছে এইটো। কি বুলি কয় কিহেদি গৈছিলা ফ্লাইটত।
নাই ট্ৰেইনত।
অ' অকলে।
নাহ মা আৰু মা ভাগৰ মাইকী এনেকা। নাই নাই মাৰ এনেকুৱা লগৰ আছে তাহঁতৰ লগত।
অ' অ' ভাল ভাল যাব লাগে, যাব লাগে অ' যাম বুলি ভাবি আছো। সেইকাৰণে মই তোমাক সুধিলো অলপ কেনে কেনেুৱা কি তাতে।
উম, উম।
তোমাৰ লগত যাওঁতে।
কি কৈছা।
কেইদিনমান লাগিছে তোমালোকৰ যোৱাতে ইয়াৰ পৰা।
এদিন তোমাৰ ট'টেল তাত আছিলো তোমাৰ উম, দুদিন আছিলো। অ' তিনদিন আছিলো তিনিদিন তিনিদিন উম।
তিনদিন হলে তোমাৰ ভালেই। তাতে ক'ত ক'ত ফুৰিছা?
তাতে তোমাৰ এইটো হেৰি চৰু ঘাট আৰটি হয় তাতে সেইটো চালো তাৰ তাৰপাছত ৰাম মন্দিৰ চালোঁ।
অ'।
আৰু এখন এই মানিক। কৰ্নিকা মণিকৰ্নিকা নহয় কিবা এটা এখন পাহাৰ এখন আছিল। উ, সেই তাতে গলো।
অ' ভাল তুমি ফেমেলীট্ৰীপত গৈছিলা। ফেমেলী লগত গৈছিলা মানে।
ফেমিলি নহয় তোমাৰ এনেকাই হেৰিবলাক উম, কি বুলি এইটো নহয় আকৌ মা এই মাৰ মাইকী বিলাক আৰু তেনেকুৱাই।
অ'তেন্তে মাৰ লগৰ অ 'অ'।
উম।
কেতিয়াবা ওলাবা তুমিও।
অ' হ'ব দিয়া ওলাম মানে মই যাম বুলি ভাবিছিলো মানে সুধিছাও বোলো কেনেকুৱা কি। খৰচ পাই যায় যে তাতে বস্তুৰ বিলাক দাম চাম কেনেকুৱা?
নৰ্মলে একো তেনেকুৱা সেই নাই এক্সপেঞ্চিভ নহয় আৰু।
মানে কিছুমানে আৰু সেৰ মানুহ গলে বেলেগৰ মানুহ গলে
নাই, নাই, নাই, নাই তেনেকা নহয়।
অ'বাকি তাতে
তাতে তাহাঁতে হোটেল সেই বুক কৰি দিছিল। যাৰ লগত গৈছিলোঁ। লাইক এজেঞ্চি টাইপ আৰু তোমাৰ। উম তেনেকা উম তেনেকা। আৰু যাম ৰ'বা তাহাঁতৰ লগতে। তোমাৰ আমাৰ ট'টেল মেলি তোমাৰ হেৰি হৈছিলে, ছিক্স থাউজেণ্ড। গোটেইখিনি, ছয় হাজাৰ তোমাৰ
ও'ও' অ'অ'
তাতে তোমাৰ খোৱা লোৱা থাকা চব।
অ' ভালে ছয় হেজাৰ টকা ঠিক কিঞ্চিত মানো অযোধ্যাত।
নিজাকে যদি খোৱা তেতিয়া সেইটো নিজা পইচা আৰু।
তোমাৰ এই ৰাম মন্দিৰত এন্ট্ৰি কৰা নিয়মবোৰ কি বেলেগ নেকি মানে এনে নৰ্মেল মন্দিৰত তেনেকুৱা ফটোত আৰু সেইবোৰ সনেকুৱাই নে বেলেগ।
কিবি বিলাক তুমি তাতে আগতেহে সেই দিব লাগিব এলাও নকৰে।
চমাৰি যাব লাগিব নেকি। জমা দিয়া পিছত ৰিক্সৰ আছে, যদি চুৰ হৈ যায়।
নাই নাই নহয় নহয় তোমাৰ তাতে সেই থাকে যে। উম গাৰ্ড বিলাক থাকে আৰু তোমাৰ সেই লকাৰ থাকে। ল কাৰত দি থ'ব লাগে।
খালী
অ' চাৰিপাত দি দিব, চাৰিপাত ৰাখিব লাগে নিজৰ লগত।
তাৰে পইচা লৈ থাকে।
সেইটো আমি যাৰ লগত গৈছিলো তাহাতে এইটো মিলাইছে।
অ' মানে মন্দিৰ ভিতাৰতো ফ টো উঠাব নোৱাৰা।
নাই নাই নাই বাহিৰত তুমি যি উঠা আৰু
তাৰ মন্দিৰৰ ভিতৰৰ ফটোবলাক কেনেকে দিয়ে মানুহে।
ভিতৰত নহয় তই বাউণ্ডাৰীত উ বাউণ্ডাৰীত উঠিব পাৰ, মই দিছিলো বাউণ্ডাৰীটোত উঠা, চাবা তুমি।
অ' অ' বাউণ্ডীত ফটো উঠিছিলা ন।
অ'
আচ্ছা, মই যেতিয়া
যাবা বহুত ভাল লাগে, তাৰে যিটো আৰটি হয় চাৰুৰ ঘাট বহুত ধুনীয়া সেইটো আৰু, যাওঁতে তুমি হেৰি কি কয় আহি পাবা বনাৰস। পাবা তাতে আৰ্তি হৈ থকা এইটো দেখি পায়।
তাৰবাৰ কাষে দি যায় ন।
এটা লাইনে হয়। বনাৰসৰ আৰটিটো আমি হেৰি যেতিয়া ট্ৰেইনত থাকো তেতিয়া তাতে দেখি পায় আৰু, ট্ৰেইনখন পুৰা শ্ল' যায়।
সেই খিনিতে মত
পুৰা দেখাই কিনে যায় ট্ৰেইন হেৰিত।
অ' ভালেই দে হলে একেলগে দুটা বস্তু চোৱাটে হৈ যায়।
বহুত ধুনীয়াকে হে কৰে, ভিডিঅ' আছিল মোৰ ডিলিট কৰি দিলো।
অ' আৰু তোমাৰ এইটো কি বুলি কয়টো। বুলি তোমালোকে কেইটামানত গৈছিলা ইয়াৰ পৰা।
অ' কেইটাত গৈছো। ছিলো এয়াৰ পৰা, দুট মানত গলো। ট্ৰেইন আছিল তোমাৰ হেৰি ছয়টা সাতটা মান আছিল নেকি।
গ'ল ৰাতিপুৱা।
ইভিনিং
অ' গধূলিছ ছাগে মই ভাবিছিলো ৰাতিুপুৱা নেকি। অ' ভালেই।
বাকী তুমি কত যাম বুলি ভাবি আছা
যৰি
হা
তিয়া প দয়া থ কাশ্মীৰ বিশ্ব মানতাৰপিছত উৰিষ্যা হওঁক
অহ অহ ট্ৰেভেল কৰিব লাগে ভাল।
এনেকুৱা।
খোৱা-লোৱা তাতে, তোমাৰ অয়োধ্যাতো গোটেই ভেজ হয়। ন'ন ভেজ একো নাই।
অ তাৰে মানুহবিলাক বেছি হল তোমাৰ কি মাৰোৱাৰী মানুহ নেকি।
হেৰি তোমাৰ, উম অয়োধ্যা তোমাৰ হেৰি হে, ইউ পি হাৰিয়ানা এনেকুৱা আৰু। বি বিহাৰী টাইপ তেনেকুৱা।
অহ। ভালেই।
তাকেতো।
ভাড়াটো কেনেকুৱা পিছে যে তোমাৰ।
কি।
তোমাৰ এই জাগাটো কেনেকুৱা তোমাৰ মতে এনে।
ভাল জেগাত মানে তীৰ্থস্থান হিচাপত ভাল আৰু।
অহ অ।
তীৰ্থ এনেকুৱা হেৰিত। কিন্তু বহুত লাইন পাতি যাব লাগে এনেকুৱা মেইনলি এইটো‌ উম। চামাৰ চিজনত যোৱাটো ইমান পচিব নহব বহুত।
অহ মানে ঠাণ্ডা দিনত যাব লাগে।
ঠাণ্ডা দিনত ভাল বা ফগ পৰি থাকে এনেকুৱা।
বাকী হোটেল বিলাক কেনেকুৱা ঠিকেই। অহ বাকী ৰুম সোম চাফা।
অহ ৰুম সোম চাফা এটা ৰুমত আমি ছয়জন। কে আছিলোঁ উম।
প্ৰব্লেম হোৱা নাই ছয়জন থাকিবা এটা ৰুমত।
নাই ডাঙৰ হেৰি ন তিনিখন বেত তি তিনিখন তিনিখনকে।
মত মৰি থাই ৰ ঘ
কি?
ডাঙৰ ৰুম মানে কি কমাবটো হম কাব গ ডাঙৰ-ডাঙৰ
আহ, এটা এটা হল আৰু মানে তোমাৰ নৰ্মেল সেই আমাৰ ইয়াৰে ৰুম বিলাকৰ নিচিনা নহয় বহুত ডাঙৰ
অ,
আহ তাই তলত তাইৰ তলত তোমাৰ দোকান-চোকান আছে খাবলে আৰু
তি সেই হলে ইমান লেতেৰা থাকিব নোৱাৰে ন তলৰ সেই দিগদাৰ এইবিলাক তোমাৰ বাথৰুমটা চাফা হ'লে ভাল লাগে।
উম, তাকে
বাই কোনখন তালান গৈছিলা?
হা,
কোন খন ট্ৰেইনত গৈছিলো?
কোনখন ষ্টেইনত গ'লো পাহৰিলো?
অ, মানে ম লাকিলে ভাল মানে ম স
কামাখ্যা ষ্টেচনে আছিল।
কামাখ্যা ষ্টেনে অ এ কোনখন গৈছিলা মানে বহুতখন চাগে যায় ন তই আজিকা
এ এক কোনো এখন ভাল নাই বাথৰুম চাথৰুমটো একদম সহ্য নহয়। উমান লেতেৰা।
তাকে থাকে কিছুমান ভাল ভাল চফ অলপ গামগল মান তুমি যে এতিয়া থডি বা ফ এ যোৱা এতিয়া ভাল বা
অ, তাকে সেইবিলাকত এ নাই দেই তোমাৰ হেৰি বিলাকতো এচি থকা সেইবিলাকতো ভাল নহয় ইমান বাথৰুম বিলাক এই দাৰ্জিলিং যাওঁতে কৰিছিলো নে চাইছিলো
উপায় নাই আৰু
উম।
আৰু আৰু, আৰু এইটো তোমাৰটো অযোধ্যাতে গৈছ চিলা ত'তে তোমাৰ এইটো এইবিলাক এনে মন্দিৰ কেইটামান আছে কল ৰাম মন্দিৰ টোৱে আছে নেকি চাব লগা?
নহয় ৰাম মন্দিৰৰ ভিতৰত আৰু কিবা কিবি মন্দিৰ আছিল এ হনুমান মন্দিৰ আছিল, কিবা এ এনেকুৱা আৰু
এটা মন্দিৰ আৰু বহুতটা মন্দিৰ আছিল যে
নহয় নহয় মেইনতটো ৰাম মন্দিৰটোয়ে, সোণৰ হয় সেইটো
অঁ গোটেই মন্দিৰটো?
প্ৰতিমাতো আছিল নেকি, মোই ইমান মনত নাই ভালকে আৰু ওপৰত আৰু ওপৰত যে তোৰ এইটো থাক সেই যে হেৰিটো মণিকুটটো তাৰ সেইটো তাতে সোণ আছে।
সেইকাৰণে মোবাইল দিব নিদি
অ, আৰু মানে কেনেকুৱাটো মোবাইল মানে কি এতিয়া চাবি আমাৰ আমাৰ কিবা এনেকা এটা বনাইছে ন? ত সেইটো আৰু বেলেগৰ এনেকা বাহিৰৰ পৰা আ আহি মানুহ আহি কিনে আকৌ চাই কিনে তাতে এনেকা বনাব। ত' সেইটো কাৰণে এইবিলাক ক্ষেত্ৰত মানে ও ফটো চটো উঠাব নিদিয়ে। ভিডিঅ' কৰিব নিদিয়ে।
অঁ, খালি?
ভালেই এইটো একচুৱেলি ভালে হয়।
এ
হা।
মন্দিৰৰ বুলো কম্পছটোত, ফটো ওঠিলে আপত্তি নাই।
অ' কেম্পাচত মানে যোনটো বাহিৰা কেম্পাচ গেট আছে সেইখিনিত দিয়ে। আ আকৌ মেইন মন্দিৰৰ সেইখিনিত এৰিয়াটোত নিদিয়ে। তাতেতো আমি বাহিৰতেতো ফোন চোন থৈ যাব লাগিব ন। তাতে একো হেই নিদিয়ে। আৰু এনেকুৱাও নহয় যে তাতে আমি সেৱা কৰি থাকিম কিবা-কিবি এ এনে জাষ্ট দ ৰ্শনটো মানে এনে নমু নমু দি কিনে ওলাই যাই থাকব লাগে লাইন পাতি পাতি।
শাৰী পাতি ওলাই যাব লাগিব।
লাইন বাই লাইন এনেকে যাব লাগিব।
আত
ঠিক আছে দিয়া পিছে।
দিয়া দিয়া।
অ'।
উম